হেল্ল' আহ আহ শুনিছো এতিয়া।
সেই কি এতিয়া এতিয়া যে কৰিছিলো অলপ আগৰ পৰা ৰিং কৰি আছিলে নেকি?
উ হম হু অ ক আছিলে কোৱাাতটো ৰিং ৰিং বুলি দেখাই আছিলে আকৌশ
তোৰ মানে চুই থাকিব লাগিছিলে মানে সেইটো কাৰণে।
অ খুলি থব লাগিব তাৰমানে সেইকাৰণে আগতে ফিল্টাৰ। কৰিছিলো।
অ মই বাচন গকেইটা ধ ধোৱা নাই বাচন আছে। মই সেই পাকঘৰটো নগাই চাহ দিছিলোঁ চাহ দি পেলাই তাৰ মমানে হেৰি বাচন এক পাকঘৰটো চাফা কৰিছিলোঁ খাই বৈ উঠি।
অ।
মচিলো গৈ । বলো তাৰপিছতে বাচন কেইটা ধুবলৈ আছে বাৰু ধুম বোলো।
অ মই বাচন ধুলো।
অ মাজতে সি আহিলে আকৌ চাহবিলাক ক'লে চাহ দিলো তাৰ পিছত আকৌ তামোল খাম বুলি ক'লে তামোল চাৰি গেলাই আকৌ তামলকাটিলো। সেইকাৰণে থাকি গ'ল হেৰি ঘৰ।
অ এই বৰষা যোৱা কথা আছিলে পাতিছিলো দুইজনীয়ে হ বাইদেউ সোবাইে মই তাৰপিছতে মই ইমান ৰ'দ দিছে বোলো নাযাও বুলি উম হ' ব কিবাাকিবি অলপ ল'বলগীয়া আছিলে। সুতা কিনে। অ সূতা কিনে। তাত লগে।
অহ । আহ ভিনন্দৌ গৈছিলে ফোন অ। এতিয়া তই কৰা, এতিয়া তই কোৱা পিছত ভাবিছো মাইনালৈ ফোন কৰো বোলো বোলো আ । হওক বুলি ক'লো। অ মাইনা মাইনা ফোন কৰো বোলো অ হব হব বুলি কাটিলে জানিলে আউঁ।
অ গম পাইছে আহ উম।
আজিকালি গম পায় আৰু এই সেইজন। অ সেৰি হে বাই হতৰ ঘ ওচ উম। সেই সেইহঁতৰ ঘৰৰ ওচৰত। তাত মানে যাবাই। সেইগৰাকী ঘৰৰ চৰৰ বা। এইযনিয়ে ফোন কৰে নহয় তোৰ নম্বৰটো আছিলে যে। এয়ালে ফোন কৰো বুলি। নজগাওঁ হব হ'ব এনেকে কয়।
অ হেৰি মোলে কৰিছিলে নহয় কালি আলহী আছিলে যে তাৰপাছতে মই সেইকাৰনে সেই ৰিচিভ নকো ৰিলো আজি এনেই কল এটা কৰি দিব লাগিব। কালি কালি মানে এনে কল কৰিছিলে। অ মই হেৰি ৰিচিভ নকৰিলো আলহী আছিলে ধেৰ। এনেইও মানে কৰিব নোৱাৰো যে সেইকাৰণ ৰিচিভেই নকৰিলোঁ আও।
আজি তই এতিয়া তই আজৰি পালে মানে, আজৰি পালে মানে হেৰি কৰিবি আৰু তাৰপিছত মানুহজনী আহিবলে আও
অ সেইয়াই আজি পালে কই দিম, উম।
কৰি থকা মানুহজনী পালো, মানো ভাল নহয় কৰি থাক
অহ, ভাল বেলেগ বেলেগ অ সেইকাৰণে কৰিবলে ভালেই
উম।
আমাৰ ভাত কেৰেলা ঢেৰ লাগিছে। আমি ভাত হেৰি মাছৰ পেটো মাছৰ পেটোৱে খালো আৰু হেৰি আছিল কিবা সেই বাঁহ গাজৰ হেৰি আছিলে, বাঁহ গাজখিনি মই নাখালো খাবলৈ মন নগলে। বাঁহ গাজ, বাঁহ গাজ ভাজিছিলে।
দৰিকণা মাছ কেইটা দেখিয়ে, সেইবোৰ হ তাকে গম পালো। অহ।
ইমান ধুনীয়া ধুনীয়া ন সে চুম চুম
অহ চ, অ।
ওচৰ নহয় পাছ চুম যে
গম পালো, হ'ব দে। গম পালো কথাটো বাৰু ইতিয়া বেলেগে দিছে বুলি গম পালোঁ নহয়।
মই গম পালোঁ, মইও পালোঁ বেলেগে দিছে কথাটো।
অ-অ-অ, তাৰপিছতে ভাল মাছ এটা দেখি ইমান নিজকে দেখি লোভ লাগিছে, তেনেকা মাছ যে আগতেহে দেখি পাইছিলোঁ।
সঁচাকে ইমান, ইমান ধুনীয়া মাছ কেইটা।
উম, কেতিয়াবা মোৱা মাছৰ লগত এটা আহে তেতিয়া হে, অহ পাই
এই আমাৰ পুখুৰীতে আগতে দেখোন ধেৰ পাই তেনেকুৱা মাছ।
অহ এতিয়াও আছে বাৰু আমাৰ পুখুৰীত কেতিয়াবা ওলাই বাওঁ অহ- উম!
তেনেকুৱা ধৰিব নাব়ে
এইবাৰ এইবাৰ দনী- কণা মাছ নোলালে।
এই তেতিয়াহলে ডাঙৰ মাছটোৱে খালে আকৌ
ডাঙৰ মাছবোৰে খালে আৰু ডাঙৰ মাছবোৰ থাকিলে যে লা দে দ কেজি মান মানে বহুত গাল থাকিলেগে যে সেইটো কাৰণে যি হৈছে আছিলে একবম আমি মাছ নাই বে নাই নে আছে বা ভাবিছিলোঁ। এদিন যেতিয়া নামিলোঁ ইমান মাছ। নহয় তাৰপিছত মাছ বা মাছ সেৰি হয় বুলি ভয়ে লাগিলে তাৰপিছত মামি আহিলে মামী আহিলে সে ৰা ৰাস্তা মানে এনেকে খান্দি পেলাই মা সকলো খান্দি খান্দি পাৰ দু উঠাই উঠাই বলে তম সেইদিনাখন বা নো এয়া হে বৰষুনে দিলে আঅ অলপ অলপ। সেইি থাকে গ'ল আ মাছ এ বৰশী বাম বুলি বৰশী আনিবলৈ যাম বুলি ভ অ দোকানলৈ গ'লে বৰশী বাম বুলি ভাবো তাৰপৰা পাহৰিয়ে থাকোঁ আনিবলৈ বৰশী আনিম বুলি ভাবো।
তাৰপিছতে মালিকচন কৰ'বাত গ'ল হা
নাই কি কাম এটাট আছে। লগৰ কেইটামান লগত কামত গৈছে, কামত গৈছে আকৌ সেইকাৰণে নাই।
আহ উম। তাৰপিছতে অহাটো নহলে তেতিয়াহ'লে ইয়ালে আৰু।
এামি, উ। নহলে আৰু পিছতে যাম আৰু একেবাৰে, এ এ।
উ।
বেলেগ বেলে। হয়।
আহ অ, উম।
উ।
অ।
ত আকৰ মাতটো শুনিছ নাই বৌ। তুহৰ অ তোহৰ লাতটো ভালকে না। শু
মোৰ নেটৱৰ্কে ভাল নহয় অ, কিনো হৈছে জানো।
এতিয়া এতিয়া ঠিক আছে এতিয়া য'ত আছে ত'তে আছে। ভালে আছে।
আহ। ঘূৰি ফুইছো যে সেইকাৰণ নাই ন তক নাপকে।
অ এতিয়া য'ৰাচৰ তাতে আ ঠিকেই আছে মই হেৰি মই চোতালৈকেওলাই আহিলো মৰত সল তাৰপিছত স্কুল দুখন ছুটি দিছে যে যোনে এনে মাতি দিব। আকৌ সতি নেদেখা ভাল। হয়।
আহ। তাৰপা কঠীয়া ৰুবলৈ নাই হোৱা।
বলৈ হৈছে আৰু আমাৰ, অবলৈ হৈছে আৰু। আ ধ।
তাতৰ পিছতে ৰব ৰ'ব কৈছিল, আকৌ, অ এতিয়া পিছৰখিনি কোনে পাইছে ভাল। প্ৰথমখিনি। ব খিনি কোনে। ছ।
একেটাৰে পাইছে হবা দুইখনি। আগৰ খিনি বেলেগ আছিলে মানে সেই ড্ৰাই ভাৰটো বেলেগ আৰু। উম
প।
হয় অঁ মই প্ৰথমখিনি বেলেগ পছিলে হ হেৰি এই দামৰ পিছ দামৰ
তোকে কৈছিলে আকৌ বেলেগে বাছিলে বুলি।
উম! কঁঠাল খাই ভালপোৱা মানুহজনৰ
অঁ-অঁ! অঁ অ পাহৰি থাকোঁ ঐ।
তাৰপিছত আহ তাকে উম! তাৰপিছতে হেৰি দেউতাই কালি হেৰি দলি হেৰি কৰি দিলে, কাটি দিলে ফুলবোৰ যে। দলি দিলে, পাতফুল কিজোপা বহুত মস্ত-মস্ত। ছিলে
উম ভালে হ'ল আহিবা। এতিয়া বাৰিষা আকৌ নতুনকে কুঁহিপাত মেলোঁতে নে বহুত ডাঙৰ হৈ যাব।
কাটি দিলে বা-বাও ভালে হৈছে।
ভালে হ'ল ঠাৰিডাল থৈ দিলোঁ আপত্তি নাই এতিয়া। আকৌ কেইদিনমানৰ পিছত আকৌ পোঁখা মেলিব‌ই
উম! এনেকুৱা যে জোক ছিলে
উম!
তাবা তহঁতৰ লাও-চাউ গছ সেইবোৰ হৈছে নাই? জাতিলাও-ছাতিলাও লাগিছে নাই?
কলি পেলাছিলে হে তাকো নাইয়েই।
উম!
মই
আহ! অঁ
তাৰপিছত ভাত কেৰেলা কিন্তু লাগিছে দেই, ভাতকেৰেলা বহুতেই লাগিছে। খাই থাকিবলৈ পুৰা হৈ আছে আমনি-আমনি লাগিছে মোৰ। অহ লাগিছে নি? অ তেনেহলে ভাতকৰেলা নি নিনিলেও হ'ব? ভাতকেৰেলা।
অ ভাতকেৰেলা লাগিছে বাও। ভাতকেৰেলা।
উম!
তাৰপিছতে হেৰি গাহৰি পোৱালি খবৰ?
গাহৰি পোৱালি ডাঙৰ হৈছে আৱ গাহৰি পোৱালিটো ডাঙৰ হৈছে, মই ডাঙৰ অ' অকমান ডাঙৰ দেখিলো বহুত দিন নাই দেখা । দেখুৱাব লাগিব।
অ' দেখাই নাই নহয় প্ৰথমতে দেখা তাৰপিছত এবাৰ আহ এবাৰ চাম বুলি কৈছিলো চাব ন'হল। এই দাদা দেখা কথা কলো দেখুৱালি নহয় অ' দেখুৱালি হয় তাৰপিছত তেতিয়া কৈছিলো অ' । এতিয়া ডাঙৰ হ'ল বুলি কৈছিলো।
অ'। আগত বাৰকৈ ডাঙৰ হ'ল বুলি কৈছিলি আকৌ এবাৰ দেখাব লাগিব।
দেখাবি। তাপা মুৰ্গী আছে নাই তোৰ ঘৰত।
নাই, সেই মই কৈছো সেইটোকে কৈছিলো হেৰি। দুজনী মান কিনো নেকি বুলি। ভাগিছো অ' এতিয়া এৰি নাযাও যে এ মই হেৰি সেইটো পইচাই মই হেৰি হে মুৰ্গী দুইজনীহে কিনি থ‌ই দিও নেকি?
অহ। সেইটোৱে মই আগৰ হে ম আমাৰ হাঁহ । হাঁহে উমনি দিলো আমাৰ হাঁহ আৰু এই কি, দহ-দশ। তা ওলালে মৰি থাকিলে হেয়া। মৰি থাকিলে অকল দু টাহে আছে আৰু সেই দু প্ৰায় সেইকেইটা পৰা নমৰে আৰু সেইয়া ডাঙৰে হোৱা নাই, ডাঙৰে হোৱা নাই উঠো সেকি। পা ঠোট চটা বহল হৈ গৈছে। ডাঙৰ নিচিনাকে কিন্তু অ' দাদা ডাঙৰ আউ বয়সটো হৈছে, গাটো পোৱালি। কালি ফুল চপা কৰোতে এনকা উম'। ভাত।
হুম।
য়ে ধান খাবলৈ দিয়ে, মায়ে দিয়ে ভাত চাত
উম ভাতে নহ'লে আকৌ। তুংগুৰি লগত মিলাই মিলাই দি দিবি।
সেইবোৰ দি থলে খাই কিবা কিবি মুখ খন মেলিবলে নে কিবা কেঁচু খাইচা কেইমান হেৰিকেইটা সেয়া মোক দেখিলে সেই কেঁচুডালে মনত পৰে নেকি?
অ সিহঁতে কেঁচু টেচ্ লাগে চাগে? কেঁচুহে খাঁও খাঁও লাগি আছে।
অ' এই মই কালি ফুলনি চাফা কৰোঁতে টাব বোৰ দাঙি দাঙি দিছো যে। টাববোৰ যে দাঙি দাঙি দিছো, টাববোৰ দাঙি দাঙি দিলত দিলত আৰু হেৰি কেছত অ দলত ওলাইছে নহয় খাইছে হে।
আহ আবতনে। খাবহে কেঁচু এটা হেত কেচু টেচু লাগি আছে। সেইকাৰণে সেহতি নাই খোৱা এইবিলাক ।
অম অ তাৰপিছতে এতিয়া কি কৰি আছ ।
এনেই পিছফালে ৰৈ আছো । গাহৰি গৰাল ফালে ৰৈ আছোঁ বাৰু এনেই ৰৈ আছোঁ আৰু পানী ফিল্টাৰ কৰিবলৈ লৈছো আৰু
অহ
তাৰ পিছতে ফুলবোৰ হেৰি যি হাবি হৈছিলো ঐ
হেৰিয়া এই উম ইন্দ্ৰমালতী খিনি ফুলিলে নাই বাৰু?
ইন্দ্ৰমালতী কেনেকুৱা চিনি নেপাওঁ নহয় মই
হালধীয়া হালধীয়া সৰু সৰুকে ফুলা সেইবোৰ ফুলি গ'ল চাগে সেইখিনি ।
অ ফুলি গ'ল অ
অ বৰ ধুনীয়া লাগে
এ কোমল কোমল বাকী হেৰিটো যে অ সেইজোপা যে কি বেঙুনীয়া নিচি নিচিনা যে খুব কোমল যে ঠাৰি যে পাত্ৰ সেইবোৰ মৰি থাকিলে পায় ।
কোনজোপা আছিলে বাৰু
এই কোমল কোমল ঠাৰি যে অ চকলেট ৰঙৰ নিচিনা । চকলেট মানে বেঙনীয়া নিচিনা আৰু অ অ অ সেইটো সেইটো যে সেইটো মানে টাবটো এ বাহিৰতে বাহিৰত বাহিৰত তলত উলিয়াই দিছিলো নহয় শুকাই গৈছিলে । বৰষুণ দিলে দুদিনমান পাহৰি থাকিলো নহয়